মই গেম খেলি আছো তুমি কি কৰি আছ তুমি গেম খেলি থাকোঁতে কিয় ফোন মাৰা।
অ মই কেনেকে জানিম তুমি গেম খেলি আছা যে মই অন্তৰ আমি নহয় নহয়।
কোৱা কোৱা?
যদি বেয়া পালে ফোনটো কাটি দিওঁ দিয়া।
নালাগে দিয়া হ'ব দিয়া কথা পাতি ল'ম।
অ দিয়া দিয়া। নহয় মই গম নাপাও ন তুমি যদি গেম খেলি আছা নহ'লে মই নামাৰিলো সময়তো অন্তৰি আমি নহয় ন মই গম পাম যে- তুমি গেমে খেলি আছ নে কি কৰি আছা মই বোলো এইখিনি সময়ত বিশেষ- তুমি এনে ফ্ৰিয়ে থাকা দিয়াচোন এনেতো বহুত বিজি মানুহ হয় ন।
উম, কি পিছে ভাত খালা?
নাই খোৱা নাই খোৱা, তুমি?
কিহেদি খালা ভাত?
নাই খোৱা।
নহয় কালি কিহে দি খালা?
মনত নাই।
অ পিছে কি কয় কি খালা এতিয়া শুই উঠি?
শুই উঠি বিস্কুট চাহ ৰুটি।
বিস্কুটো খাইছা চাহ খাইছা ৰুটিও খাইছা আচ্ছা।
মানে চোৱা মই এতিয়া পাঁচটা মান বজাতে উঠো এতিয়া পাঁচটা বজাত মই ৰুটি আৰু চবজি নাখাও ন। ত মই সেইকাৰণে মানে পাঁচতা বজাতে উঠি কেনে অলপ একচাইছ কৰি- মই চাৰে ছয়টা সাতটা মান অ সাতটা মান বজাত মানে তোমাৰ চাহ একাপ- আৰে নহয় মই বাহিৰত যাই কেনেক কৰো মানে- তোমাৰ আমাৰ বহুত ডাঙৰ চোতাল আছে আগত, সেই বিছনাখন কিয় লৈ যাম।
ন তোমাক তো মই জানা মতে বিছনাতে থাকা বুলি শুনিছো মই। তাৰপিছত, এক্সাৰচাইজ কৰি কেনে তাৰপিছত কি কৰা চাহ তাহ খাই কেনে তাৰ পিছত মানে-
মানে চাৰে সাতটা মান বজাত মই চাহ একাপ- নাই নাই কিতাপ নাইতিয়া তো এক্সাম চসাম নাই মই কিতাপ কিহৰ কাৰণে পঢ়িম ত চাহ একাপ আৰু বিস্কুট খাও। বিস্কুট খাই। সেইকাৰে তোমাৰ আহ মই ধুনীয়াকে কি কয় তাৰ পিছত মানে কাম বোৰ কৰি মেলি। এ প্ৰায় দহটা চাৰে নটামান বজাত ৰুটি আৰু চব্জি খাওঁ দিয়াচোন এতিয়া মই সেই ভাত খাম আৰু যোনটো পৰিয়াৰ খাজ হয়, যোৱা সেইখিনি খাম তুমি খালানে নাই?
মই ভাত খালো।
অ তুমি ভাত খালা নেকি? অৱ ঠিকে আছে দে। অ মই এই তোমাক এটা কথা ক'বলৈ ফোন কৰিলোঁ। এ কি কয় হেৰি এই আমাৰ ঘৰত পূজা এখন আছে কালিলৈ আহিবা চোন। চোন মানে দুপৰীয়া খিচিৰি টিচিৰি খাই যাবা আহি কিনে।
কালিলৈ ন।
অৱ কালিলৈ।
অৱ কালিলৈ, কালিলৈ মই বাহিৰত যোৱাৰ কথা আছে দেশৰ বাহিৰত যাব পাৰোঁ। ঠিক নাই মানে।
অ মইচোন গমেই নাপাও কেলে যাবা তুমি?
মই কেলে যাব পৰা নাই, মোৰ তাতে মানে এটা মিটিং এৰেচ্ছ হৈছে তাতে মানে ক'ব গ'লে মই তাৰমানে বিজনেচ কৰি আছিলো সৰু সুৰা বিজনেছো মানে এতিয়া ডাঙৰ স্কেলত লৈ যাম মানে। বাহিৰৰ ক্লাইটচে বহুত ভাল পায়। অৱ ঠিক আছে তোমাৰ পৰা পূজাত যাম। কাৰণ ক'ব গ'লে পজা পূজাখন খাই যাম।
অ দিয়া দিয়া ঠিক আছে, তেনেহলে যদি সময় চয় মিলে সময় পিঠা মিলা আহিবা আৰু অ পিছে তুমি ইমান ডাঙৰ বিগনেছ কৰা গেম খেলি আছা যে
নহ মই ক'ব গ'লে মই মানে ক'ব গ'লে চোৱা এতিয়া ক'ব গলে মানুহে গম নাপায় যে মই কি কৰি আছো কি কৰি থকা নাই মই চ' মানুহক দেখাই থাকো যে মই অকল গেম খেলি কেনে ঘৰত বহি থাকো। কিন্তু
কিন্তু সেইটোতো বেয়া নহ তোমাক এতিয়া যদি চাই কেনে সৰু বাচ্ছ বোৰে যদি শিকে। যে দাদাই যদি গেম খেলি আছে তুমি যদি ইমান ডাঙৰ সেইকাৰণে যদি সেইখিনি কাণ্ড জ্ঞান নাই তোমাৰ যে গেম খেলি আছে।
মোৰ মোৰ ৰুমত কোনো সোমাব নোৱাৰে আচলতে ক'ব গলে মই মে পাৰ্চনেলাইজ ৰুম হয়। ক'ব গ'লে মোৰ ফেচ আই ডি দিহে দহ হাজা মান সোমাব।
অ তুমি বহুত হাইটেকনলজিৰ ঘৰত থাকা মই যি দেখিছো।
ঘৰ নহয় একচলী মোৰ কব গ'লে মোৰ ৰুমটো হাই টেকনলজি হয়।
অ আচ্ছা আচ্ছা ঠিকে আছে, বাকী এনে কি কয় তুমি কি গেম খেলা।
মই বহুত কিবা কিবি গেম খেলো এতিয়া তোমাৰ ক'ব গ'লে পিজ্জা গেম খেলো। তাত তোমাৰ পিজ্জা বনাব লাগে ত ৰেষ্টুৰেণ্টৰ কি কয় চ্বেফ হয়। এ কাম কৰিব পিজ্জা পিজ্জা মেকিং বুলি এটা গেম আছে সেইটো গেম খেলো তাৰ পিছত। তোমাৰ ক'ব গ'লে তাৰ পিছত এইটো ৰেষ্টুৰেন্টত এই বাৰ্গাৰছ। এইবিলাক বনোৱা গেম খেলো মই তেনেকুৱা বনোৱা বনোৱি গেম খেলি কেনে বহুত ভাল পাওঁ। তাৰপিছত তোমাৰ কি কয় ফ্ৰী টাইমত মানে গেম খেলি ভাল পাওঁ কিন্তু নৰ্মেলি ৱৰ্ক। টাইমত মই তোমাৰ এইটো গেম খেলো এইটো স্নেক যে স্নেক গেমটো সেইটো গেম খেলো।
অ আগতে যে কি। কিপেড ফোনবোৰত।
অৱ অৱ অৱ সেইটো গেম খেলো মোৰ দুটামান কিপেড ফোন কিনিছো। টাৰ কাৰণে চ'। সেনেকুৱা আৰু তাৰপিছত মই তোমাৰ এতিয়া ৰিচেন্টলি এটা গাড়ী চলোৱা গেম আছে। গাড়ী চলোৱা গেমটো খেলি আছো এতিয়া বৰ্তমান মই তোমাৰ গেম খেলি আছো এইটো তুমি জানিবাই চাগে এই যে দৌৰি দৌৰি যাব লাগে যে পিছপিনন্ধি এটা ভাল ভালুক এটা খেলি থাকে যে।
অ আচ্ছা আচ্ছা আগতে সৰুতে আমি বহুত খেলিছিলো এই নাই নাই আৰু নহয় তুমি এটা কথা মই ভাবিছিলোঁ - তুমি ইমান ডাঙৰ হয় তুমি সেই আজিকালি ল ল'ৰা ছোৱালীৰ নিচিনা চাগে। অ গুলিয়াগুলি বা সেইবোৰ গেম খেলি আছে চাগে সেইকাৰণে।
সি জানেনে নাই মোক সৰু ল'ৰা ছোৱালীয়ে। এ চাই কেনেও মোৰো মই যোন বিলাক গেম খেলো সেইবিলাক নেখেলো মানে কব গলে তুমি টেনশচন লৱ নালাগে। কাৰণ সিহঁতে কয় ই পোৱালি নেকি এনেকে। কইছো বাবা এইবিলাক গেমত বহুত পইচা আছে।
অ আচ্ছা আচ্ছা নাই নাই ঠিকে আছে সেইবোৰ খেলিব নালাগে সেইবোৰ খেলিলে একচলী কি হয়। তোমাৰ মাইন তোৱ বেলেগফালে ডায়ভদ হয় যায় যাৰ ফলত তোমাৰ ক'ব গ'লে - সেইবোৰ এডিকশ্ন হয় ন কাৰণ কিয় তুমি সেইবোৰ লগৰৰ লগত খেলিব পাৰা অনলাইন গেমবোৰ যোনবোৰ থাকে। ত তেতিয়া তোমাৰ কি হয় মানে যদি এইবোৰ তুমি। খেলা তেনেহলে নাই নাই মই নেখেলো মই নেখেলো।
অ তুমি পচাৰ দেখোন আচ্ছা তোমাক বোলে মই। নাই নাই আচলতে নহয় তুমি গেম খেলা বুলি শুনিছিলোঁ তুমি বোলে বহুত গেম খেলা ক'ব গ'লে তুমি এনে। গেম খেলা যে তোমাৰ তাতে তোমাৰ চকুত চশমা লাগিছে বোলে চশমা লগালে নে নাই পিছে।
এ নাই নাই সেইটো কোনে ক'লে তোমাৰ এইো মিছা তুমি চোন নিজে দেখিছা মই চশমা নিপিন্ধুৱে।
নাই চশমা পিন্ধা দেখিলো একদিন মানে চশমা পিন্ধা দেখিলো সেইকাৰণে মানে কব।
নাই নাই মই এনেই ষ্টাইলৰ কাৰণে আজিকালি যোনটো ব্লু ৰে গ্লাছেছ পাই ন তোমাৰ। তোমাৰ যোনটো তোমাৰ চকুতো আ ৰক্ষা কৰে ফোনৰ হেৰিৰ পৰা যোনটো। ফোনৰ পৰা আমাৰ যোনটো এটা ৰে ওলাই সেই ৰে'টোৰ পৰা যোনটো ৰক্ষা কৰে।
ৰাস্তাত পিন্ধি খোজকাঢ়ি কিয় যাই আছিলা?
এই ধূলি বালিৰ পৰা মানে ৰক্ষা কৰিবলৈ। চকুতো ধূলি বালি আজিকালি ইমান ধূলি ন আমাৰ ৰাস্তা। ৰাস্তাবোৰত ইমান ধূলি তোমাৰ চাৰিওফালে পলিউচন হে। সেইবোৰৰ পৰা তোমাৰ চকুতোতো বহুত মানে ক'ব গলে চকু জুৰি মানে কব গ'লে। অ। উ মানুহৰ চবতছে আ ক'ব গ'লে ইম্পৰটেন্ট অংগ। ত' সেইটো বচোৱাতটো আমাৰ দায়িত্ব ন আৰু আজি। আজিকালি যিহেতু ওলাইছে ব্লু ৰে গ্লাছেছ যোনটো নেকি। তোমাৰ জোনতু ৰেই হয় বা ধূলি বালি পৰা পতেকচত কৰে চকু টো ত‌‌ সেইটো যদি ইউজ কৰি কেনে যদি - যদি আমাৰ চকুতটো ভালে ৰাখিব পাৰো আমি কিয় নহয় ত তোম মই। মোক কওঁ যে তুমি ইমান বাহিৰে চাহিৰে ঘূৰি ফুৰা বা এতিয়া এই যেনেকে। মোবাইল টিপি কেনে গেম খেলি আছা যিয়ে গেম খেলি আছা বাট টিপিটো আছা না
টিভিত খেলো গেম
আচ্ছা যিয়ে হওক তোমাৰ চকুতো অলপ হলেতো কষ্ট পায় ন ত তুমি সেই ব্লু গ্লাছেছটো
কে মোটামুটি এক কিলোমিটাৰমান দূৰৰ পৰা হে কৰোঁ মানে ইটো ৰুমৰ পৰা মই নহয় মোৰ ৰুমটো মানে একদম বহুত লাম্বা মানে ক'ব গ'লে মই একদম মানে কি কয় তোমাৰ দূৰবিন লগাই কেনে খেলো আৰো
অ আচ্ছা আচ্ছা মানে মই গম পাইছো দিয়া তুমি চাৰ্ কাজিমত কৈ আছা যে কথাটো তো
কি চাৰ্কাছ চাৰ্কাছ
চাৰ্কাছ নহয় চাইৰ্কাছ
চাৰকাজিম
চাৰকেজিম
এইটো কি জিম হয়?
এ-এইটো মানে এটা শব্দ হয়। যাৰ মিনিং হল যে কি এটা কথা তুমি মানে মানে জোকোৱাৰ ৱেত কৈ আছা।
আচ্ছা।
উম, তাৰে অসমীয়া মিনিংটো মই বুজাই দিছো আৰু।
অকে।
এনে পিছে তুমি জিম চিম যোৱা নে না
অ', জিম যাও, মই এক্সাৰচাইজ কৰো ক'ব গ'লে।
অ', আচ্ছা আচ্ছা, নাই নাই মানুহ জিম চিম, অ', কৰ জিমৰ ট্ৰেইনাৰ হয়।
নহয় নহয় মই কাৰাটে শিকাওঁ। তুমি শিকিবা নেকি?
অ', নাই নাই নাই, মই সেই বোৰ বস্তু বহুত দূৰত আছো মানে মই এইবোৰ মাৰা মাৰি একদম বেয়া পাও।
অ', আচলতে মাৰামাৰী ক'ব গ'লে তোমাৰ এইটো মাৰামাৰীৰ কাৰণে নহয়, চেলফ দিফেনচ কাৰণে হয় যিহে
নাই নাই মই সেইবোৰ বহুত বেয়া পাওঁ মানে সেই যে মাৰি দিয়ে যে, নাকে চাকে লাগি যায় সেই কাৰাটে বোলা বস্তু বা বক্সিং চক্সিং মই মানে বহুত বেয়া পাও ক'ব গ'লে।
উম উম উম, ঠিকে আছে, ঠিকে আছে, ঠিকে আছে, তাকেই বোলো ঠিক আছে হ'ব দিয়া। তেতিয়াহ'লে তুমি ভাত চাত খালা নাই পিছে?
নাই নাই মই কি কয় ভাত খোৱাই নাই, অ', তুমি সুধিলাচোন মোক।
অ', মই সুধিলো ন, আচলতে মই মানে ক'ব গলে এটা কথা ভাবি আছিলো যে তুমিও মোৰ লগত এ কি কয় কয় এইটোত ব'লা, কি কয় ট্ৰিপতোত বলা, ট্ৰিপটোত গ'লে তুমিও শিকিব পাৰিবা। ক'ব গলে বহুত কিবা কিবি শিকিব পাৰিবা, নহয় তোমাৰ এইটো পুজাটো কব গলে এটেন কৰো, এটেন কৰি কিনে সেইদিনা লগা হলে আমি গুচি যাওঁ। মোৰ ঘৰত কৈ কিনে, অ', কালি আছে ন?
অ', মই তোমাক নিমন্ত্ৰণ দিছিলোচোন।
অ', তুমি নিমন্ত্ৰণ দিছিলা, ঠিক মই বাৰু যাম নোযোৱা নহয় পূজাতোত যাব লাগিবই কাৰণ পূজা মই খাই বহুত ভাল পাওঁ।
অ', হয় নেকি, মানে তুমি খিচিৰি লাভাৰ।
খিচিৰি নহয়, মই খিচিৰি-খিচিৰি কথা নহয় মানে পূজা খাই বিৰাট ভাল পাওঁ মানে।
নাই নাই ঠিকে আছে, এনে বাকী কি কয় তোমাৰ বাকী ঘৰত পৰিয়ালৰ বাকী
নাই তুমি সুধিলাচোন, অক অ', ভালে।
তোমাৰহে সুধিলো, তোমাৰ পৰিয়ালৰ কথা সোধা নাই নহয়।
পৰিয়ালৰ কথা আকৌ কৈদিলা ন', এয়া মানে মোৰ পৰিয়াল ভালে আছে ক'ব গ'লে। এতিয়া কব গলে মই যোনখিনি মানে বিজনেছ প্লেন কৰি আছো, সেইখিনি বিজনেছ প্লেনত মোৰ পৰিয়ালে হেল্প অলপ অলপকে, প্ৰথমতে একচেপ কৰা নাছিলে কিন্তু এতিয়া ক'ব গ'লে মানে লাইক, কি কয় সিহতে মানে বিশ্বাস পাইছে যে অ', ই কিবা এটা কৰি আছে এইটো কামটো ভাল হয়, সেইকাৰণে মই বিজনেছো ওপৰত লাগি আছো, লাইন কৰি আছো। মই পিছত তোমাৰ পূজাখনত যাম কব গ'লে, তুমি তোমাকো মানে ক'ব গ'লে ট্ৰাই কৰিম তোমাক এইটো লাইনত সোমাই আনিব কাৰণে, এইটো লাইনত বহুত স্কপ আছে মানে ক'ব
মই এনে এতিয়া ফ্ৰিয়ে আছোঁ যদি মোক সেইখিনি তুমি হেল্প কৰা মোৰো এটা মানে ক'ব গ'লে অ', সময় খিনি মানে এনেই নাযায় সেইব কিবা এটাত সোমাই থাকিব বা মানে তাৰ মানে আৰ্থিকভাৱেও মই মানে ষ্টেবল হ'ম ন যিয়ে কি নকোৱা ক
উম, উম, যিমান যি হওক কিয় নিজৰ-নিজৰ ভৰিত থিয় দিব লাগে এতিয়া ক'ব গ'লে।
হয় একজেক্টলি - একজেক্টলি আৰু তুমি যোনে নহওক কিয় লৰাই হওক বা ছোৱালীয়ে হওক নিজৰ ভৰিত থিয় দিয়াটো এইটো বয়সত বহুত তে প্ৰয়োজনীয় হৈ গৈছে সেইকাৰণে আৰু ধন্যবাদ দেই সেইটো বস্তুটো অফাৰ কৰাৰ কাৰণে মই নিশ্চয় তোমাৰ লগত এইটো একদিন ভালকে কথা পাতিম তোমাৰ এইটোক লৈ কেনে আৰু বাকী এনে কালি পাৰিলে আহিবা।
অ কালি যাম দিয়া মই। ঠিক আছে, কালি পিছে ক'ব গ'লে মই যাম দিয়া ঠিক আছে, ৰাখি ৰাখা ৰাখা ৰাখা ৰাখা।